চা উম - উম। এ ঘৰতে ৰাস্তাত খোজকাঢ়ি আছো।
অ, এয়া মই ভাত চাত খাই মেলি উঠিছো।
তাকে - তাকে হেৰি ভাত কিহেৰে খালি আজি?
আজি ভাত মৈশ্য।
মৈশ্য।
অহ ',
এ বঢ়িয়া কথা দেখোন।
উম, আজি আৰু এই টাউনৰ পৰা সোতে মানে বাট লৈ আহিছিলো বাটৰ পৰা।
অ - অ।
সেইটো হয় ন।
স জান মাজে - মাজে খাই থাকিব লাগে কিন্তু ৰেগুলাৰ হ'লে
সেইটো হয় বাৰু।
তাৰপা সে- না এতিয়া ঘৰত আছোঁ - ঘৰতে আছোঁ। নাই, মোৰ মানে কি হ'ল, আজি ৰাতি মানে দিনত মানে এই মাংসটো বেছি খাই দিয়া হ'ল অলপ। এতিয়া মানে মোৰ গেছ হৈছে। খানা-চানা আছিলে মানে, সেই এই এম ই স্কুল এখনত কিবা খানা মাতিছিলে আজি।
অ'।
ওচৰতে মই যিখন ইস্কুলত পঢ়িছিলোঁ। তাৰ পাছত আকৌ সেই স্কুলখনৰ সেইফালেদি মই গৰু ওচৰলৈ যাওঁ নে মোক দেখি পেলাই মাতিলে। তাৰপৰা গ'লো। যোৱা পিছ তে গম পাইছোঁ মানে খানা আছিলে। মোক ভাতটো খায় বুলি ক'লে। মোক ভাতটো খাই আহিলোঁ। ৰাতিপুৱা ধৰো তো মোৰ ঘৰত মা - মাংস দি খালোঁ। তাৰ অ', দুপৰীয়া মই আকৌ মাংস দিয়ে খাই দিলোঁ। তাৰপৰা এতিয়া মানে মোৰ পুৰা গেছ হৈ আছে নেকি? পুৰা উগাৰ আহি আছে।
উম - উম, ইন'- চিন' এটা খাই দিয়া।
এতিয়া সেই মাংসই আছে মানে। সেইকাৰণে মই ভাতেই খাবলৈ মন যোৱা নাই। নাই নহয়। ইন' আনি থৈছিলোঁ। এই দেউতাকৰ অকণ গেছ হওঁতে খাই পেলা হঁ- এটাকে নহয়, ধৰা দুটা- দুটামানকে খায় বা
অ' এটা খালেই বহুত।
এ মই ডাঙৰ পেকেট এটা আনিছিলোঁ। ছ- ছয়ত্ৰিশটা থকা। তো এতিয়া নাই নহয়, ভাই। সে হ'ব দে ৰ', আচল কথাটো ম তোক গুৰুত্বপূৰ্ণ বিষয় এটা লৈহে তোলে ফোন কৰিছোঁ।
অ' কোৱাচোন।
মানে আমাৰ বৰ্তমান আমি দেখিছোঁ না, আমাৰ বায়ুমণ্ডলত বৰ্তমান আমাৰ উত্তাপ গৰমৰ পৰিমাণটো বৃদ্ধি হৈ গৈছে। সেইটো ফলত আমাৰ মানৱ- মানুহৰ বা আমাৰ গোটেই জীৱ-জগতখনৰ বাবে এটা বহুত ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্
এতিয়া মানে আমি, এই বিভিন্ন ব্যক্তিৰ লগত কথা পাতি পাই ইয়াৰ বিষয়ে মানে এটা হেৰি কৰিছোঁ, তোৰ মানে এটা জা গৰণ কৰিছোঁ মানে। আমি আলোচনা কৰি আছোঁ যে কিহৰ কাৰণে হৈছে বা ইয়াৰ পৰিণতিক
হয় - হয়।
এইটো বেকগ্ৰাউণ্ডত ইটো ভইচ আহি আছে দেখোন, কিয়?
এই ভাইটি।
অ' - অ', তাৰপাছত মানে মই, তোৰ লগত মানে সেইটোকে আলোচনা কৰিম বুলি ভাবিছিলোঁ। তই নে কি ভাব, আমাৰ বৰ্তমান উত্তাপ বৃদ্ধিৰ কাৰণ কি বুলি ভাব মানে?
এ আজিকালি যে মানুহে এই নিজৰ কামৰ, নিজৰ স্বাৰ্থৰ কাৰণে এটা গছ-চছ কাটি পেলালে। বা বিভিন্ন ধৰণৰ এই এইবিলাক কাম কৰা ফেক্টৰী এইবিলাকৰ ধোৱাৰ পৰা ধোৱা বা সেই বতাহত বি অহা এই হে- গেছসমূহৰ জৰিয়তেও মানে উ- উ- গৰমটো বেছিকে হবলৈ ধৰিছে।
উম।
আৰু মেইন কথা মানে সেইটোৱে যে গছ-চছ মানুহে যে কাটি পেলা পৰা অতি গৰম হৈছে।
উম, হয় - হয়। এইটো এটা ভাল কথা কৈছ যে, বৰ্তমান গছ কাটি দিয়াৰ ফলত মানে কি হৈছে, বৰষুণৰ পৰিমমানতটো কমি গৈছে। তো এতিয়া আমি এইকেইদিনত দেখি দেখিবলৈ পাইছোঁ কি হৈছে বৰষুন দিয়ে দি পেলাই অলপটাইম দিয়ে টাপা ৰদ দি দিয়ে।
অহ।
বৰ্ত এইটো আকৌ বৰষুণাহে আগৰত। কিন্তু বৰষুণটো মানে সম্পূৰ্ণৰূপে হ'বলৈ মানে এতিয়া পোৱা নাই।
হা হা
সেইটো কাৰণে আমাৰ বৰ্তমান বায়ুমণ্ডলটোৰ। উত্তাপটো কমিব পৰাকে মানে পৰ্যাপ্ত বৰষুণতো হোৱা নাই। টো সেইকাৰণে আমাৰ গোটেই খেলি মেলিতটো হৈ আছে।
হা হা
বাকী ইয়াৰপৰি আমাৰ মানুহ যিবোৰ সেইটো মেচিন আগৌ ইঞ্জিন গাড়ী মটৰ যে চলাই যে আছে। সেই গাড়ী মটৰ চলাই থকাৰ কাৰণে আকৌ তাৰ ইঞ্জিনৰ যিটো মানে হেৰি। এ বেয়া গেছতটো হওক ধোৱা কাৰ্বন দা ট সেইটো বৃদ্ধি হোৱাৰ ফলতো আমাৰ কি হৈছে আমাৰ বায়ুমণ্ডলত মানে এটা স্তৰৰ সৃষ্টি হৈ গৈছে।
হয়-হয়।
সেই যিটো স্তৰটো হৈছে, সেই স্তোৰটো মানে ভিতৰলে
কি উত্তাপ বা গৰমটো আহিব পাৰে। কিন্তু সেই স্তৰটোৰ পৰা মানে ওপৰলৈ উৰি যাব নোৱাৰে।
হয় বাৰু
সেইটো ফলতে আমাৰ বৰ্তমান এই পৃথিৱীৰ ভূমণ্ডলত মানে বহুত বেছি গৰম হৈ যায়।
হয়।
বাকী আৰু সেই তই কেনেকুৱা তে ধৰণৰ কাৰণত মানে আৰু যে বায়ুমণ্ডলৰ গৰমটো বেছি হৈছে বুলি ভাবো।
তেনেকুৱা মানে হে এইটোৱে যে বৰষুণটো কমি যোৱাৰ পৰা মানে মানুহে অকমান গৰমতটো বেছি অনুভৱ কৰিবলৈ লৈছে। আৰু এই ধূলি ভালটো বেছি হৈ গৈছে যে, সেই বৰষুণটো নিদিয়াৰ কাৰণে ধূলি ভাল বেছি হৈছে সেই ধূলি-বালিটো মানে মানুহৰ কাৰণে বহুত বেয়া ন স্বাস্থ্যৰ কাৰণে আৰু লগতে এই মোৰ মুখ্য কাৰণটো যে হৈছে এইবিলাক বিভিন্ন গাড়ী-মটৰ আজিকালি বেছি হ'বলৈ ললে।
সেইটোৱে আজিকালি কি হৈছে মানুহে নিজৰ স্বাৰ্থৰ কাৰণে প্ৰকৃতিক হানি কৰিবলৈ বিচাৰিছে।
হয়-হয় গছ চছ কাটি মানে নিজৰ ঘৰ-চৰ বনোৱা কামত
সেইটোৱে সেইটোৱে আৰু বৰ্তমান মানে কি কৰিছে আমাৰ যিকোনো বস্তু আমি দহন কৰিবলে এবাৰো চিন্তা কৰি নাথাকো মানে জ্বলাই দিও যিকোনো বস্তু।
হয়-হয়।
সেই তাৰ ফলত যি উত্তাপ বৃদ্ধি হৈছে সেই তথাপিও কিন্তু আমাৰ বায়ুমণ্ডলৰ গৰমত কিন্তু প্ৰভাৱ পেলাইছে।
হয় বাৰু দেই।
এতিয়া তই চা এই যি তো আমাৰ বৰ্তমান এটা বস্তু আহি আছে যে, সময়ে- সময়ে মানে সাগৰীয় পৃষ্ঠৰ যি উপ ৰ ভাগ মানে
অ'।
ওপৰ ভাগত এটা মানে গৰম, গৰম এটা হাৱাৰ মানে এটা সৃষ্টি হয়।
অ' দেখিছো সেইটো।
গৰম হাৱাটো মানে বৰ্তমান লাহে-লাহে ভাৰতৰ ফালে মানে আহি আছে।
অ' আৰু সেইটো কাৰণে গৰমটো মানে বেছি প্ৰভাৱ পৰিছে।
টো বেছি হ'ব পাৰে।
অ'।
আৰু তোৰ গৰম উত্তাপ বৃদ্ধি আৰু এটা কাৰণ হৈছে তোৰ হেৰি যে এইবোৰ এ চি, এ চি।
অহ এচি অ'
এচি এতিয়া ভিতৰ ভাগ কিন্তু ঠাণ্ডা কৰি ৰাখে কিন্তু বাহিৰ ভাগতো সম্পূৰ্ণ গৰম। কৰি পেলাই
অ' এই এই যোনটো যে বাহিৰত যে এটা মেচিন থাকে। সেই মেচিনটো যোনখন ফেনে মানে অকল গৰম বতাহটোহে উলিয়াই দিয়ে।
অ' সেই ৰুমটোৰ পৰা মানে গৰম বতাহটো ক্লিন কৰি পেলাই আউটপুট আকাৰে মানে বাহিৰলৈ উলিয়াই উলিয়াই দিয়ে গতিকে সেইটো ক্ষেত্ৰত মানে আমাৰ পৰিৱেশত সেই গৰমিতটো যেতিয়া আহিছে সেই গৰমিটো জমা হৈ হৈ হৈ মানে আমাক একদম বায়ুমণ্ডলৰ উত্তাপটো পুৰা বৃদ্ধি কৰি দিছে।
হয়।
সেইটোৱে কিন্তু আমাৰ গৰমৰ একদম বহুত ডাঙৰ এটা প্ৰভাৱ পেলাইছে নে কি কৱ তই।
আমাৰ ভাৰতবৰ্ষখনত।
হয় কিন্তু তই এতিয়া মোক এনে একে ধৰক কব পাৰো নেকি যে বৰ্তমান এই যে গৰমটো যে বৃদ্ধি যে হৈছে
অ'।
এই গৰমৰ এনে কেনেধৰণৰ পৰিৱৰ্তন হব। মানে কেনেধৰণৰ ফলাফল আমি লাভ কৰিম বাৰু।
গৰমটো পৰা মানুহৰ এতিয়া কব গ'লে মানে মানুহৰ বেছি স্বাস্থ্যটো হানি হব।
হয়।
মুখ্য কথা। আৰু সেই স্বাস্থ্যটো মানে সানি হ'ব মানে গৰমটো বেছি হলেতটো এতিয়া বৰষুণ দিলেহে ৰাস্তাৰ ধূলি বালিসমূহ মানে এ হেৰি হৈ যায় নাইকিয়া হৈ যায়। এ এতিয়া কিন্তু ৰ'দ দিলে যিমানে ৰ'দ সেইটো বালিটো বতাহত মানুহৰ মানে ঘৰৰ ফালে কৈ মানুহৰ স্বাস্থ্য স হানি কৰিব।
হয়।
এনেকুৱা ধৰণৰ বিপদ হয় আৰু।
হয় হয় এতিয়া মানে কি হৈছে বৰ্তমান এই উত্তাপ বৃদ্ধিৰ ফলত আমাৰ যি হেৰি আছে আমাৰ যি মানে এইটো বৰফ যিখিনি বৰফ গোটা মাৰি আছে সেই বৰফখিনি কিন্তু লাহে লাহে মানে ভাঙিবলৈ আৰম্ভ কৰিছে।
হা হা।
বহুত সমীক্ষাত ওলাইছে যে আমাৰ সেই হিমালয়ৰ যিখিনি পৰ্বতমালা আছে তাত যিখ খিনি বৰফ জমা হৈ আছে সেই জমা হৈ থকা বৰফ খিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু। সাগৰ পৃষ্ঠত যোগগ হৈছেহি। এতিয়া যেতিয়া সাগৰ পিছত সেই বৰফবোৰ গলি আহি পেলাই পানী আকাৰে যেতিয়া যোগ হ'ব তেতিয়া মানে ওফন্দি উঠি আমাৰ অঞ্চল বুকলৈ গুচি আহিব।
হোম।
আৰু তেতিয়াই বহুত বৃহৎ পৰিমানে বানপানীৰ সৃষ্টি হ'ব আৰু বানপানী হলেটো কি হয় তই জান
গম পাইছো মানুহৰ বহুত বি ধৰণৰ বিপদ হব।
সেইটোৱে আৰু এই গৰমে মানে আমাক মানুহক মানে জীয়াই থকাত একদম বহুত মানে বহুত ডাঙৰ ই বাছক হেৰি কৰি পেলাইছে আমি জীয়াই থাকিবলৈ মানে আমি বহুত চিন্তা কৰিব লগা হৈছে গম পাইছ।
হয় হয়।
তাকে মানে আজিকালি মানুহবুকে নিজৰে নিজৰ হেই শত্ৰু গতে হৈছে।
অ, সেইটো মানুহে এতিয়া নিজৰ স্বাৰ্থৰ কাৰণে যোন যোনসমূহ বেয়া কাম কৰিছে ন। সেইখিনি পায়েটো আমাৰ মানুহৰ আকৌ নিজৰে হানি হৈছে।
হয়, হয়। আমি এতিয়া যিবোৰ আমি উ আমি নিজে যিবোৰ কাম কৰিছো ন এতিয়াতো চা আমাৰ এতিয়া কি হৈছে, আমাৰ এই হেৰি যিটো আমাৰ খৰাং হৈ গৈছে ন? বতৰটো মানে যিমানে ৰ'দ দিছে, যিমানে গৰম হৈছে সিমানে খৰাং হৈ গৈছে। খৰাং হৈ যোৱাৰ লগে লগে আমাৰ খেতি-বাতিবোৰকো মানে কমি গৈছে, একদম কমি গৈছে। আজি-কালি খেতি নহয়ে তই চাবিচোন।
হয়, হয় আজিকালি পানীৰ কাৰণে পানীৰ অভাৱতে খেতিবোৰ বেয়া হবলে লৈছে।
সেইটোৱে নহ পানী আমাৰ যোৱা বা আমাৰ অঞ্চলত কি আমাৰ বাও আমাৰ অন অন অঞ্চলৰ পৰা খেতিপথাৰবোৰৰ কাষতে নৈ আছে। কিন্তু যিবোৰ অঞ্চলৰ খেতি পথাৰবোৰৰ কাষত নৈ নাই, সেই অঞ্চলবোৰত কিন্তু মানে গোটেই তোৰ খৰাং সৃষ্টি হৈছে আৰু তোৰ তাতে সিহঁতে খে তি কৰিব পৰা নাই, কাৰণ অ গোটেই ফচল খিনি জ্বলি গৈছে বা সৰুতে মৰি গৈছে। আকৌ যিবোৰত পানী আছে ন।
সেই তাতো মানে গৰমৰ- গৰমৰ কাৰণে মানে পুৰা উতলি যোৱাৰ নিচিনা এটা গৰম হৈ গৈছিলে।
সেইটোৱে। এতিয়া আমাৰ গাওঁখনে এ মানে ওচৰতটো নদী চদী নাই। এই এইবাৰ যোৱাবাৰ মানে তোমাৰ গৰম মানে এনেকুৱা অতি পানী নাপালে কাৰণে নে মাটি-চাটি ফাটি গৈছে মাটি ৰোৱা পিছতো।
হয়।
তাৰ পৰা খেতি খিনি- খেতি খিনিও বেয়া হৈছে, যেতিয়া মানে সেই বৰষুণ যে লাষ্টৰ স সময়লে শেষৰ ফালে যে দিবলে ল'লে
হয়।
সেই বৰ সেই বৰষুণ দুজাক মানেহে মানে গোটেই খেতিটো ভাল কৰিলে।
হয়। আজি-কালিতো এই পানীৰ পৰিমানটো একদম কমাই গৈছে। মানে কি হৈছে ত যিবোৰ নলা নৰ্দমা হওঁক তেনে কুৱা ঠাইত য'ত পানীবোৰ থাকে ন, সেই পানীবোৰে মানে পানীবোৰ শুকাই যোৱাৰ ফলত জীৱ-জন্তু বোৰে মানে পানী খাবলৈ নোপোৱা হৈ গৈছে।
হয়-হয় সেইকাৰণে
মানে সেইটো হৈছে।
হয়, এতিয়া কা কাজিৰঙাতে পানীৰ অভাৱৰ কাৰণেই এইটো জন্তু সমূহ ৰাস্তালৈ উঠি ব লগা হয়।
অ', সেইটোৱে। বহু ক্ষেত্ৰত খাদ্যৰ অভাৱতেই মানে এ জীৱ-জন্তুসমূহ পুৰা বাহিৰ লে ওলাই আহিব লাগে আৰু খাদ্যৰ ভিতৰতেটো হেৰি খিনিও পৰে ন। যিখিনি তোৰ পানী খিনিও কথা ক'ব পাৰোঁ যি ঠাইত থাকে তাত হয়তো পানীৰ নাটনিও হ'ব পাৰে।
সেইটোৱে। পানীটো এতিয়া জীৱ-জন্তুৰ কাৰণে বহুত প্ৰয়োজনীয়। সেইটোৱে যদি নাপায় সেইকাৰণে মানুহক অনিষ্ট কৰিবলৈ ৰাস্ত স্তালৈ বা হাবিৰ মাজৰ পৰা ওলাই আহে।
সেইটোৱে। আৰু আমাৰ পৰিৱেশটো যে। পৰিৱেশটো একদম বিশুদ্ধ কৰি যি যিবোৰ কীট-পতংগই মানে ৰাখে ন, সেই কীট পতংগবোৰ কিন্তু লাহে-লাহে মৰি যাবলে ধৰিছে, কাৰণ গৰম বৃদ্ধিৰ ফলত সিহঁতে মানে জীয়াই থাকিব পৰা নাই বা সিহঁতৰ গোটেই মজ্জাটো মানে জ্বলি গৈছে।
হয়-হয়। গৰমটো কা, উম, গৰমটো কাৰণে তেহেত মানে বেছ আগৰ যোনবিলাক আছিল বহুত দিন জীয়াই থাকে, কিন্তু এতিয়াও বহুত সোনকালে সোন কালে মানে মৰিবলে ধৰিছে।
সেইটোৱে আৰু এই গৰমে তাৰ অৰ্থনৈতিক ক্ষেত্ৰতো কিন্তু প্ৰভাৱ নেপেলোৱাকে নাই, চা আমাৰ এতিয়া বৰ ৰ্তমান সময়ত কি হৈছে, এ যিখিনি মানুহে যিখিনি কৃষকে কেৱল কৃষি খেতিৰ ওপৰত গুৰুত্ব কৰে সেই-সেই কৃষি ভিত্তিক কৃষকসকলে কিন্তু এই কৃষিৰ ওপৰত নিৰ্ভৰ ৰ্ভৰ কৰিব নোৱাৰা হৈছে।
হয়-হয়।
এতিয়া আমাৰ অঞ্চলৰে বহু কেইজন কৃষকে কেৱল মানে আলু খে খেতি হওক কবি খেতি হওক মূলা খেতি হওক তেনেকুৱা ধৰণৰ কিছুমান খেতি কৰি পেলাই জীৱন নিৰ্বাহ কৰি আছে, কিন্তু যেতিয়াই গৰম হৈ যায়, সেই তে তিয়া কিন্তু সেই মাটিবোৰ মানে একদম বালিচহীয়া মাটিলৈ ৰূপান্তৰিত হয়।
হয়-হয়।
আৰু আমাৰ-আমাৰ এইকত মীনপালক কিছুমানৰ বহুত গৰমৰ উত্তাপক মানে গৰমৰ কাৰণে কিন্তু বহুত আমি লোকচান হোৱা দেখিবলে পাইছো।
হয় ম মীন পালন কৰা টাইমত মানে মাছসমূহোতো মৰিবলৈ ধৰিছে ন গৰম বৃদ্ধি হোৱা কাৰণে।
সেইটোৱে এতিয়া মানুহ বা মানে মীনপালকসকলে মানে তোৰ। মাছ অলপ দিয়ে যাতে। তা কেইদিনমান থাকিব কিন্তু কি হৈছে গোটেই মাছখিনি এ ঠাই নোহোৱা হয় না পানী শুকাই যায়। সেইটো কাৰণে ঠাই নোহোৱা হৈ পেলাই মাছখিনি মৰি যায় আৰু কৃষকৰ লোকচান হয় এইটো মানে। উত্তাপ বৃদ্ধে মানে আমাক। তেনেকুৱা ধৰণৰ বহু কিছুমান হেৰি কৰিছে সমস্যা মানে সৃষ্টি নকৰা নহয়
সেইটোৱে মানুহে।